অ, মানে?
মই ঘৰতে আছো ৰবা তুমি ক'ত আছা?
মোৰ ঘৰতে, কিবা কৰি আছিলা নেকি?
নাই - নাই এনে আছ তুমি কি কৰি আছা?
ম এনে আছিলো এটাতে এটা বিষয় আলোচনা কৰিম বুলি ভাবিয়ে তোমাক ফোন কৰিলো।
ছিলা
আজিকালি এই প্লাষ্টিক প্ৰদূৰ্ষন বহুত হবলে ধৰিছে
অ',
ত, তুমি কি প্লাষ্টিক প্ৰদূষণ মানে বুলিলে তুমি কি বুলি ভাবা এনে।
অহ, কোৱাতে কি ক'ব বিচাৰিছিলা?
অ, ক'ব খুজিছো যে মানে প্লাষ্টিক প্ৰদূষণ বুলিলে কি বুলি ভাবা তুমি এনে?
মই প্লাষ্টিক প্ৰদূৰ্ষণ বুলি ভাবিলে যেনে আমি যে প্লাষ্টিকৰ বেগ ইউজ কৰো বা বটল পেকেট বা প্লাষ্টিকৰ আন সামগ্ৰীবোৰ মানু্হয়ে যি ভুল বাবে ব্যৱহাৰ কৰে যাৰ ফলত মই প্লাষ্টিক প্ৰদুৰ ৰ্ষণ হোৱা বুলিুল ভাবো আৰু আজিকালি আমাৰ দৈনন্দিন জীৱনৰ এটা অংশ হৈ পৰিছে প্লাষ্টিকটো। কিন্তু ইয়াৰ অব্যৱহাৰে মাটি নদী বা বনাঞ্চল আদি দূষিত কৰে বুলি মই ভাবো। হয় ন আৰু বা প্লাষ্টষ্টিক আৰু যিহেতু প্লাষ্টিক সহজে নষ্ট নহয় সেয়েহে বহু বছৰ ধৰি পৰিৱেশত ক্ষতি কৰি থাকে। এই সমস্যাত মানুহে জীৱ জন্তু বা উদ্ভিদ সকলোৱে প্ৰভাৱিত কৰে। এ মই প্লাষ্টিক প্ৰদূষণৰ ৰধ কৰাতটো বৰ্তমান সময়ত ডাঙৰ সমস্যা বুলি ভাবো
হ ঠিকে কৈছা তুমি
পিছে তুমি প্লাষ্টিক কিয় ইমান বেছি ব্য্ৱহাৰ কৰা
আৰু প্লাষ্ট্তিক মানে কনো মান প্লাষ্টিক সস্তা হয় আৰুালত দিয়া আৰু সহজে ব্য্ৱহাৰ কৰিব পাৰি সেইব বহ সেইব বহুত মানুহে মানে দৈনন্দিন জীৱনত প্লাষ্টিক ব্য্ৱহাৰ কৰে বুলি ভাবো মই কিন্তু মানে
উ
কিন্তু ইয়াৰ মানে অপবহাৰ পৰিৱেশত বহুতো ক্ষতি কৰিছে
আহ
তাৰ পি প্লাষ্টিক প্ৰদৰ্শন পিছে তুমি প্লাষ্ট থিক প্ৰদূষণ কিয় বিপদজনক বুলি ভাবা
মই যিহেতু প্লাষ্টিক সহজ হয় পচি নাযায় আৰু বহু বছৰ ধৰি মা কিবা পানীত থাকি যায় সেইবাবে মই ক'ব গ'লে যেনে নদী ন নদী নলা সাগৰৰ প্লাষ্টিক জমা হলে বহুত পানীৰ প্ৰভাৱ বাধাগ্ৰস্ত দেখা যায় সেে বহু জীৱ জন্তুৱে ইয়াৰ প্লাষ্টিক খাই অসুস্থ হয় বা মৃত্যু মুুখত পৰে আৰু আনহাতে প্লাষ্টিক জ্বলাই দিলে বায়ু প্ৰদূষিত হয় আৰু মানুহৰ স্বাস্থ্যৰ ক্ষতি হয় তেতিয়া বা কৃষি ভূমিত প্লাষ্টিক থাকিলে মাটিৰ উৰ উ্বৰ জতা কমি যায় যাৰ ফলত খেতি আদি নহয় সেইবাবে মই প্লাষ্টিক প্ৰদূষণৰ এটা ডাামৰ পৰিৱেশৰ সমস্যা বুলিও ভাবো
হয় হয় একদম তেতিয়া পৈছা তুমি উম
পিছে তুমি প্লাষ্টিক প্ৰদূষণে মানুহৰ ওপৰত কেনে প্ৰভাৱ পেলায় বুলি ভবা
মই ভাবো যে প্লাষ্টিক প্ৰদূষণে ফলত বায়ু মাটি আৰু পানীৰ বু পৰি মানে দূষিত হয় ইয়াৰ ফলত ধৰা বিভিন্ন ৰোগো হয় যেনেকা কল কলেৰা টাইফড আদি বহুতো ৰোগৰ হয়
অ
আৰু এই পৰিৱেশৰো বহুত অ বহুত ক্ষতিগ্ৰস্ত হয় পৰি পৰিৱেশৰ গোটেই পৰিৱেশৰন জীৱ জন্তুৰ ক্ষেত্ৰতো মইতো
বিপদৰ সন্মুখীন হয় বহত যিব বুলি
আহ
ই তুমি কি ভাবা যে প্লাষ্টিক প্ৰদূৰ্ষণয় তুমি কি ভাবা যে প্লাষ্টিক প্ৰদূষণ কমাবলৈ আমি কি কৰিব পাৰো ৰ
মই ভাবো যে প্লাষ্টিকৰ প্ৰয়োজন যদি নাথাকে তাক ব্য্ৱহাৰ প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে বুলি মই ভাবোঁ কাপোৰৰ বেগ বা কাগাজৰ বেগ আদি সামগ্ৰী ব্যৱহাৰ কৰিব লাগে বুলি মই ভাবো আৰু প্লাষ্টিক য'তে য'তে নেপেলাই। যাতে যি তি ঠাইত নেপেলায় মই এইটো ভাবো বা। কাৰণৰ ওপৰত গুৰুত্ব দিব লাগে প্লাষ্টিক প্লাষ্টিকৰ। লগতে অকনো এই বিষয়ে সচেতন কৰিব লাগে। আৰু সৰু সৰু অভ্যাস সলনি কৰিলেহে। প্লাষ্টিক প্ৰদূষণ বহুত কমা হব পাৰি বুলি মই ভাবো।
হয় হয় ঠিকেই কৈছা।
পিছে তুমি প্লাষ্টিকৰ সলনি কি ব্যৱহাৰ কৰিব। পাৰা বেছি ভাল বুলি ভাবা।।
মই ভাবো যে প্লাষ্টিকৰ সলনি যদি আমি কাপোৰৰ বেগ বা কাগজৰ বেগ। বা বাহ। হাতোৰে সামগ্ৰী যিবিলাক সামগ্ৰী বনাই সেইবিলাক সামগ্ৰী ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু সেইবিলাকে পৰিৱেশৰ বাবে অতি। নিৰাপদ ফলত প্লাষ্টিক। যি ব্যৱহাৰ কৰোঁ আমি সেইটো কমি যাব আৰু কব পাৰি মানে আমাৰ এই পৰিৱেশটো ভাল। ।
অহ, ঠিক কৈছা তুমি।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
পিছে তুমি কি ভাবা যে প্লাষ্টিক প্ৰদূষণত জীৱ জন্তু মানে কি ক্ষতি। হব পাৰে, কি কি ক্ষতি হয়।
মই ভাবোঁ যে বহু জীৱ জন্তুৱে ভুলকৈ প্লাষ্টিক খাই পেলায়।। ইয়াৰ ফলত সিহঁত বহুত অসুস্থ বা মৃত্যুমুখত পলে। বা বহুত। মানুহে কাৰখানা নদী নদী বা নদী হওঁক। বা পুখুৰী হওঁক। বা বিল হওঁক তাতে প্লাষ্টিক পেলাই আৰু সেই নদী বিলৰ। পানী খাব আহে জন্তু, জীৱ-জন্তু বিলাকে আৰু সেই পানী খোৱাৰ ফলত জীৱ-জন্তু। বিলাকৰ বিভিন্ন ধৰণৰ বেমাৰ দেখিবলৈ পোৱা যায়, বহুত জীৱ-জন্তু। মৃত্যু মুখত পৰি আহিছে।। মই ভাবো যে মানুহে য'তে ত'তে যাতে প্লাষ্টিক নেপেলায়।। আৰু প্লাষ্টিকৰ ব্যৱহাৰ। টো কমি দিয়ে, যাৰ ফলত বহুত জীৱ জন্তুৰ। বাচিব বা ঠিকে থাকিব।। মই সেয়ে ভাবো, তুমি পিছে অ। তুমি পিছে কি ভাবা? ছাত্ৰ-ছাত্ৰীয়ে প্লাষ্টিক প্ৰদূৰ্ষন কমাবলৈ কি কি কৰিব লাগে?
মই ভাবো এই ছাত্ৰ-ছাত্ৰীয়ে পাষ্টিক। এই প্ৰদূষণ কমাম বুলি ছাত্ৰ-ছাত্ৰীয়ে প্লাষ্টিক বেগত ব্যৱহাৰ কৰিব নালাগে, তাৰ ফলত। কাপোৰ বেগ ব্যৱহাৰ কৰিব পাৰে।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
বা বিদ্যালয় আৰু সমাজত আন। অনেক মানে সচেতন কৰি ৰাখিব কৰি ৰাখিব পাৰে তেওঁলোকে, যতে ততে। প্লাষ্টিক নেপেলাই নেপেলাই যদি সিহঁতে তেনেকুৱাই আৰু ভাবো মই কিন্তু ছাত্ৰ-ছাত্ৰী। কলে চিপ-টিপ, চকলেট-টকলেত খাই য'তে ততে এইবিলাক পেলাই দিয়ে, ত' সেইবিলাক প্লষ্টিকো পচি নাযাই ত' সেইবিলাক। যদি ইহঁতে। ভালদৰে ক'বাত ডাষ্টবিনত পেলায় ত' তেনেকুৱা আৰু।
ঠিক কৈছা।
সেইেতে প্লাষ্টিক পুনৰ প্ৰক্ৰিয়াকৰণৰ কিে গুৰুত্বপূৰ্ণ বুলি ভাবা
মই ভাবো যে পাষ্টিক পুনৰ প্ৰক্ৰিয়াকৰণ কৰিলে একেই প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰিব পাৰি ফলত নতুন প্লাষ্টিক উৎপাদনৰ প্ৰয়োজন কমে ইয়াৰ ফলত আৱৰ্জনা কম হয় আৰু পৰিৱেশৰ দুোখক হ্ৰাস পায় বহু প্লাষ্টিক সামগ্ৰী পুননৰ ব্যৱহাৰ কৰি ন নতুন সামগ্ৰীও তৈয়াৰ কৰিব পাৰি যিহেতু ইয়াৰ জৰি়য়তে সম্পদৰ অৱচয় কম হয় সেইবাবে পুনৰ প্ৰক্ৰিয়াকৰণ পা প্লাষ্টিক প্ৰদূষণ কমাৰ এটা অতি ফলপ্ৰসূ উপায় বুলি মই ভাবোঁ তুমি প্লাষ্টিক প্ৰদূষণ কমাবলৈ তোমাৰ পৰামৰ্শটো কি পছে তোমাৰ
উম ৱহাৰ কম কৰিব লাগে কৰো তেতিয়া কমি যাব আৰু কৰি ক়িয় সামগ্ৰী ব্যৱহাৰ যিলাক হহ বাহেৰে বনাব পাৰি ন ধ পাচেলাইিব পাৰো তম জৱ গমাই এই
অ কি কৈছা
আ নলে মভৱ
অ
এই মানে
মই শিকিছোঁ যে প্লাষ্টিকৰ অতিৰিক্ত ব্যৱহাৰ পৰিৱেশৰ বাবে ক্ষতিকাৰক সেয়েহে প্লাষ্টিক কম ব্যৱহাৰ কৰি পৰিৱেশৰ বা বান্ধৱ সামগ্ৰী ব্যৱহাৰ কৰিব লাগে এইটো আমাৰ সকলোৰে যিহেতু এটা দায়িত্ব এয় মই ভাবো যে প্লাষ্টিক প্ৰদূৰষণৰ ওপৰত আমি এটা শিক্ষা ল'ব লাগে নতুন প্ৰজন্মই প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাত বহুতো ডাঙৰ ডাঙৰ ভূমিকা পালন কৰিব লাগে সৰুৰে পৰা প্লাষ্টিকৰ অপকাৰিতা বা জানিবা লাগে বা দৈনন্দিন জীৱনৰত ইয়াৰ ব্য্ৱহাৰ কমাব লাগে বজাৰলৈ গলে কাপোৰ জোতাৰ বেগ ব্যৱহাৰ কৰিব লাগে একবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ সলনি কাগজ বা বা ধাতুৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগে বা বিদ্যয়ালয় বা মহাবিদ্যালয় আৰু সমাজৰ সচেতনতা অভিযানত অংশগ্ৰহণ কৰিব লাগে তুমি পিছে তুমি পি চয় প্লাষ্টিকৰ প্ৰদূ্ষণৰ ওপৰত কি ক'ব বিচাৰা
মই ক'ব বিচাৰো যে প্লাষ্টিক প্ৰদূষণ বৰ্তমান সময়ত এক গুৰুত্বপূৰ্ণ পৰিৱেশৰ সমস্্যা
যদিহে আমি এতিয়াৰ পৰাই যদি ইয়াৰ ব্যৱস্থাৰ ব্যবহাৰ কৰো তেন্তে মাটি পানী আৰু বনাঞ্চল সাগৰ আদি দূষিত হৈ, দূষিত মানে কমকৈ দূষিত হ'ব। ত এইবিলাক যেনিবা কম ইয়াৰ ফলত মানুহ বা জীৱ জন্তু আৰু উদ্ভিদসকলে ক্ষতিগ্ৰস্ত কম হব।
অ'।
এনে আৰু বেচৰকাৰী
চৰকাৰে যি বিদ্যা, চৰকাৰ আৰু আৰু বিদ্যলয় আৰু সমাজৰ যি প্ৰতিজন নাগৰিকে যদি একেলগে কাম কৰে তেতিয়াহ'লে আমি প্লাষ্টিকটো কম ব্যৱহাৰ কৰি পেলাই যে আমি প্লাষ্টিকৰ ব্যৱহাৰটো কমি যাব যে, এসময়ত প্লাষ্টিক নোহোৱা হৈ পৰিব। ত' তেতিয়া আৰু এই প্লাষ্টিকৰ প্ৰদূৰণটো আমি দেখিবলৈ নাপাম আৰু মই সেই ভাবো।
অ', অ', ঠিকে কৈছা তুমি।
পিছে আজি তোমাৰ লগত মোৰ এইটো বিষয়ত আলোচনা কৰি ভাল লাগিল।
মোৰো বহুত ভাল লাগিল তোমাৰ লগত আলোচনা কৰি, মই বহুত নজনা কথা আজি তোমাৰ পৰা শিকিলোঁ।
মোৰো ভালে তোমাৰ লগত কথা পাতি আজি ৰাখিছো দিয়া আজিলৈ
অ দিয়া দিয়াতে